হেল্ল'
হেল্ল' কোৱা? অ কোৱা? অ মোটামুটি ভালে আছে। তোমাৰ কি খবৰ?
মোৰ ভালেই।
এ কথা বতা
কি কৰি আছ, কি কৰি আছা? হেল্ল'।
কি কৰি আছা মানে ৰাস্তা ফালে অলপ আহিছো।
ৰা ৰাতি ইমান ৰাতি ৰাস্তাত কি কৰি আছা?
ভাল লাগে ঘূৰি পেলাই ইমান গৰম দি আছে।
অ।
তুমি?
মই এয়া নদীৰ কিনাৰতে বহি আছ-
ত ইমান ৰাতিত তুমি ত নদী কিনাৰত আছা।
ঘৰে নদীৰ কিনাৰত, ৰাস্তা নদী চব একেলগতেই।
অ। তুমি ভাত খালা?
পাত খোৱা নাই খাম পিছত। তুমি খাইছা?
মই নাই খোৱা বনাই আছে এতিয়া ঘৰত
অ তুমি জানো ক'ত আছিলা তুমি যে আগত আছিলা ক'ত কাম কৰিব যে গৈছিলা এইটো জোগাটোৰ নাম
অ আগত মুম্বাইত আছিল আমি
অ কি কাম কৰিছিলা তাত
ল'ডিঙত মতলা কাৰ্টুন আনল'ডিং ল'ডিং কৰি আছিলোঁ গাড়ীত
অ
কোৱা
তাত তাত কিমান দিয়ে মাহ এক মাহত দিয়ে নে দিয়ে হাজিৰা ছিষ্টেম দিয়ে।
ঠিকা চিষ্টেম দিয়ে আমাৰ তাত একদিনত যিমান কাম কৰিব পাৰি আমে হাজাৰ পোন্ধৰশ তেনেকা পাৰো সেনেকা
অ সেই তুমিতো বিয়া পাতিলা হা
বিয়া পাতিছো মই মোৰ মাইকী বোম্বাইতে আছে মই ঘৰলৈ অনা নাই মানে
অ তাত কি কৰে তোমাৰ মে
মোৰ তাৰ দাদা নবৌ হতৰ লগত থাকে কামত যায় মানে আমি যোন যেনেকে কাম কৰো হাইড কোম্পানীতে মানে অলপ তাৰ কাম বেলেগ মানে অ
এতিয়া মই ভাবি আছো মই কি কৰিম এনেই ঘৰত বহি আছো মানে কাম চাম বিচাৰি আছো এতিয়া তাত মই গ'লে কি কাম পাম জানো?
আপুনি গলেতো কাম পাব আপুনি ইমান পঢ়া লিখাইতো কামটো পাব লাগিবই
মই মানে হাইাৰ ছেকেণ্ডাৰী টো এইবাৰ মানে এতিয়া মানে এনেই ঘৰত বহি আছো মানে হাই ছেকেণ্ডৰী দি একো মানে কিবা এটা লাইন লোৱা নাই এনেই এতিয়া বহি আছো। ভাবি আছো কি কৰিম এইটো তোমাক কৈছোঁ
অ হয়
তাত তাত গ'লে মই কিমান মানে এক মাহত দিয়ে না ঠিকা চিচটিম হ'ব
এতিয়া আপুনি যদি যায় তাত মাহেনত
মানে মাহ মাহা মাহ এক মাহত যে মাহা সিষ্টিম হলে ভাল হয় পইচাটো মানে লৈ গোটাব পাৰো এ মাহত কিমান এনেই তুমি হোনা নাই মাহা যে কিমান দিয়ে একমাহত ইমান ইমান
মাহতো এনেই ভালছে যদি কাম কৰো বেমাৰ চেমাৰ যদি নহয় আহিব বিশ পঁচিশ হাজাৰ মান
বিশছ পঁচিছ
অ মাহত এতিয়া আপোনাৰ যদি
আকৌ তোমাৰ খোৱা কাৰ হয়
খুৱটো নিজৰে হয় ৰুম ভাড়া নিজৰ খোৱা নিজৰ খুৱাতে যাবগৈ দুই তিনি হাজাৰ মান আৰু ৰুম ভাড়া আছে চাৰি পাচ হাজাৰ টকা যায়
উম তেনেহলে তোমাৰ মাহত পোন্ধৰ নপৰেজোন
নহয় ইমানটো নাথাকে আৰু এক্সট্ৰা আমি দোকান বাকীও খাওঁ না কিবা কিবি খাব মন যায় লেটেছ
সেইটোয়েতো ইমান কম হলে নোপোচাই ন অলপ বে ছি হ'ব লাগে, এ মই যে মোৰ যে অলপ কোৱালিফিকেশ্যন আছে মই যে টুৱেলভ পাষ্ট মানে মোৰ কি বেলেগ আকৌ কৰিব নোৱাৰো নেকি তাতেই
কি কি কি কৰ
হেল্ল' মই মানে যে তাত যে কামটো কৈছা মই মানে যে মই যে টুৱেলভ ফাৰ্ষ্ট এতিয়া তাত মই মানে বেলেগ আৰু কিবা কাম নাপাও জানো
তাততো বহুত কিবা কাম আছে তাততো বহুত কিবা কিবি কাম আছে ধৰা হা তুমিতো কিবা অলপ লেখা ত লেখা পঢ়া আছে ন তোমাৰ
ত' তাত তুমি লিখি লিখা লিখি কামো আছে মানে মেনেজ মেনেজাৰেও পষ্ট টো পাই যাব পাৰা হা হা
কম জানো মোৰ মানে পইচাৰ মানে ইমাৰ্জেঞ্চি বহুত ইমাৰজেঞ্চি পইচাটো বেছি অলপ বেছিকৈ পইচা লাগে বুইছা
ধৰা তুমি তুমি এটা যো যোনে হাজিৰা কৰি আছে তাতে সিহঁতে কিমান কে পাইছে ধৰা সিহঁতে বিছচে বেছি বিশ হাজাৰ মান চাগে পাই আছে সিহঁতে চাগে ত তোমাক অলপ বেছিকে দিব তোমাৰ অলপ লিখা পঢ়া কৰা মানে অলপ ফেৰি আছা জৌ মেনেজাৰ মেনেজাৰৰ পষ্টৰ কাৰণে তৌ তোমাৰ কমচে কম ত্ৰিশ নহলেও পইত্ৰিশ মানতো দিবই ন
অ অ ইমান দিলেতো হৈ যাব ত্ৰিশ পঁয়ত্ৰিশ ত্ৰিশ প্লাছ প্লাছ হলে হৈ যাব
মানে ফাষ্টে ফাষ্ট ফাষ্টত ধৰা যেতিয়া তুমি জইন কৰিবা তোমাৰ অলপ চলপ হেৰি হ'ব ন তো তেতিয়া ত্ৰিশ মান দিব আৰু অলপ লাহে লাহে এক্সপিৰিয়েঞ্চৰ কিবা এক্সপিৰিয়েঞ্চ যেতিয়া বাঢ়িব তেতিয়া বেছিকে দি থাকিব ধৰা ধৰা ফৰটি ফৰটি মান যাব পাৰে তেনেকে মানে লাহে ধীৰে
একে ঠাইতে কৰি থাকিবা ন তোমাৰ এক্সপিৰিয়েঞ্চ বাঢ়িব অলপ বেছি ভাল কেনেকা হব নহ'ব এইটো গোটেই খিনি বুজি পাবা না
অ সেইটোৰ কাৰণে তুমি অলপ খবৰ ল'বা বুইছা
অ খবৰ মানে আছে মানুহ আছে সিহতক সুধি সুধিব লাগিব মানে
অ তুমি খোদি মানে জবটো মানে একদম কনফাৰ্ম কৰি ৰাখিবা মই খালি তেতিয়া মানে যাম মানে
আচ্ছা মানে কনফাৰ্ম কনফাৰ্ম হলে তোমাক মাতি দিম তুমি চিধা ফ্লাইটেদি গুচি যাবা
অ ডাইৰেক্ট যাম গৈ ফ্লাইটেদি তাত আৰু এনেই এতিয়া ঘৰত বহি আছো বহি বহি এনেই আৰু কি কৰিম হেল্ল'
এতিয়া বৰ্ত বৰ্তমান আপুনি এতিয়া কি কাম কৰে
মই এনেই ঘৰত বহি আছো কি কৰিম সেইটোৱে ভাবি আছো এতিয়া তোমাক এইটোৱে কৈছো যে তাত মানে মই কামৰ কাৰণে এইটোৱে কৰ্মফ ৰ্ফম হ'লে তুমি ডাইৰেক্ট মোক মাতি দিবা বুইছা
অ ঠিক আছে
এই ঘৰ কেতিয়া যোৱা
ঘৰ এতিয়া অলপ দেৰি অলপ দেৰি হ'ব ঘৰত যোৱা
অ
উম আমি মান আমি ঘূৰি ঘূৰি পেলাই ভাল লাগে না ৰাতি অলপ ঠাণ্ডা ঠাণ্ডা পাওঁ
অ সেইটো আছেই ৰাতি আজি দিনতো যি গৰম এনেই গৰম দিয়াত এতিয়া ঘৰত ইমান গৰমৰ মাজত ঘৰত বহি থাকিও ভাল নালাগে নহ। ময়ো নদীৰ কিনাৰত বহি আছো ৰাস্তা দি গাড়ী গৈ আছে চাই আছো। নদিয়াৰ ৰাস্তা একেলগতেই ন। এ বহি এইটো বতাহ দি আছে বতাহ খাই আছো। গৰমৰ মাজত ঘৰতো ভাল নালাগে, শুইও ভাল নালাগে ইমান গৰম। ৰাতিপুৱা মেগ আহিছে। অঁ এইটো ৰাতিপুৱা যে বৰষুণ আহিছিলে এই কাৰণেতো। বৰষুণ আহে পিছত ইমান ৰ'দ দিয়ে বাপৰে বা-
আপুনিতো এইটো ঠিকে কৈছে।
আহ কি কৈছোঁ, তুমি তোমালোকে কি খেতি কৰিছা ধান খেতি-
উম
কেনেকুৱা? কেনেকুৱা হৈছে হৈ আছে আমাৰ ফালেতো আমি যোনটো কৰিছিলো বৰষুণ আহিছিলে যে এতিয়া মানে একদম- পানী লাগি গৈছে পুৰা।
উম
আপোনাৰ কেইটাই কেনেকুৱা?
আমাৰতো ভালে আছে মানে বৰষুণ দিছিলে না আমাৰ খিনিও-
অঁ
তাৰ মানে তেতিয়া অলপ- পথাৰত যেন আলু কেইটা বান্ধে নাই সকেইটা অলপ পৰি গৈছিলে খৰি গৈছিলে এইকেইটা ঠিক। কৰি থগৈ দেউতাক কৈ পেলাই
অঁ, মানে এনেই পানী হোৱা নাই।
উম, হৈছে মানে অলপ হৈছে বেছি হোৱা নাই।
অঁ আমাৰ ফালেত তো একদম মানে কি কবা মানে ৰাতিপুৱা এনেকুৱা বৰষুণ দিছে একদম মানে। পানী পুৰা হৈ গ'ল ফুল হৈ গ'ল পানী একদম খেতিত। এতিয়া পানী এৰিবলৈও জগা নাই।
উম এনেকুৱা হয় কেতিয়াবা কেতিয়াবা।
উম।
তোমাৰ তোমালোকে যে খেতি কৰিছা, তাত মাছ নাই।
মাছ নাই।
অঁ মাছ থাকিলে ভাল হ'লে হয় আমি যে আমাৰ খেতিত যে মাছ। মই মানে জাল পাতি কেনে মাছ মাৰিছো ৰাতিপুৱা। এতিয়া ইমান এতিয়া মাছটো অলপ কমিছে মাছ মাৰিছো দুই তিনদিন ধৰি মাৰি আছো। ত তেতিয়া মাছ নাই সেইফালে তোমালোকৰ তি- দি পালে চাগে আছিলে মই ভাবিছো এ নাই গৈ আছা মানে।
মানে মই ক'ব নোৱাৰো মই খেতিত কেতিয়াও নাযাও নহয়।
অ তোমাৰ দেউতাই যায়।
উম এনেকুৱা কাম কেতিয়াও কওকচোন।
তোমাৰ দেউতা যে দাম্পাৰ চলাই পিছত মানে তাত কেনেকুৱা হাজিৰা চলা।
মোৰ দেউতা অ। মাহত মানে পইচা পায় কিমান পায় মইতো কব নোৱাৰো এনে মই জানো।
খৰা কে পাঁচশ টকা কৰি দিয়ে। হেল্ল'।
অঁ, তুমি ইয়াত আহি ইয়াত যে আহিছা ঘৰত আহিছা এতিয়া কি কৰি আছা। মানে কিবা কাম চাম কৰি আছে, হা।
এইটো এইটো কাম কৰা নাই বৰ্তমান মই কালিৰ পৰা যাম নেকি কামত।
কি কামত।
চিলিং লগোৱাই।
অ এইটো ভাল এইটো তুমি জানা নেকি পুৰা?
এইটো মই নাজানো কমপ্লেট মানে লেবাৰ হিচাপে যাম আমি।
অ সেইটো কৰি পাৰা, কিমান হাজিৰা কিমান দিয়ে?
হাজিৰাটো চাৰিশ কৰি দিব নেকি।
ঐ তুমি এনেই মইয়ো ঘৰত বহি আছো তুমি তোমাৰ মালিকক সুধি চাবা ময়ো যাও। পাৰো মানে মই অলপ লেবাৰ হিচাপে থাকিব পাৰিম। তাত, মই মানে এনেই বহি আছ- তু তুমি খবৰটো ল'বাচোন মই দুই তিন দিন কৰিলে মোৰ মানে কিবা এটা আহিব।
অ এইটো আপুনি ঠিকে কৈছে ঠিক আছে মই কালিলৈ সুধি চাম।
অ এতিয়া কি কৰিম হা।
কওকচোন?
কি কৈছা?
মই কৈছো। আপুনি গ'লেতো ভালেই হ'ব সুধিছা এক পা তব।
অ তুমি এবাৰ সুধি চাবা বুজিছা মই মানে এনেই ঘৰত। বহি আছো যিমানেই পাও মানে এসপ্তাহ দেৰ সপ্তাহ যিমানেই কৰিব পাৰো। পিছত। তুমি সেইটো মুম্বাইৰ চিটটো কনফ্ৰম হলে তাত গুচি যাম।
আ।
এক কাম কৰা তুমি এইটো কনফ্ৰম কৰা বুজিছা সেইটো মানে তুমি তুমি সেইটো কন কনফ্ৰম কৰিবা আৰু ইয়াত তুমি যত যাবা। সেইটো মানে মোক ৰাতি জনাই দিবা কল কৰি বুইছা।
অ হ'ব হ'ব।
তিপুৱা যাব লাগিব ন কামত।
অ।
এনেই কেনেকুৱা কষ্ট আছে নেকি কামটোৰ?
এইটো। ময়ে ক'ব নোৱাৰো মই বহুত দিন পিছত বাহিৰৰ পৰা আহিছোঁ নহয়। ইতা মইতো কামটো কৰা এতিয়া বৰ্তমান। আগত আগত কৰিছিলো তো কিমান মই মানুহটো চিনি নাপাওঁ। উম হেল্ল'।
অ অ অ কোৱা?
মই মানুহটোক চিনি নাপাও, মোৰ মাও চিনি নাপায়, মায়ে কৈছে কালি ৰাতিপুৱালে আহিলে গুচি যাব গৈ।
অ ঠিক আছে মোক তুমি ফোন নম্বৰটো আছেই মালিকৰ।
অ আছে।
মানুহজনৰ ফোন নম্বৰটো আছেই তুমি এতিয়া ৰাতি ৰাতি কল কৰি তাক দিবা যে মোৰ এটা ফ্ৰেণ্ড আছে মই তাক সিও কামত যাব ত যে কামটো উ মানুহ লাগিব নে নালাগে এইটো শুধিবা। মানুহ লাগে তেনেহলে মইয়ো যাম তোমাৰ লগত।
হ'ব হ'ব।
এনেই মইও ঘৰত বহি আছো একো কাম কৰা নাই। এ কি
আহ
খেতি লগাই দি-